হেল্ল'
দিয়াৰ লগে লগে কিয় দিছা আকৌ
মই ফোন কৰিবা দিছিলো তোক
উম মই দেখোন কষ্ট তই মেছেজ দিয়া নাছিলি জানো
ফোন কৰ বুলি দিছিলো তই সিমানতে মাললিয়ে ফোন
এ ৰিচীভ কৰিবা লাগে
উম
অ' কি বাইদেউহতৰ মাছ কুনি কি ভিনদেউ আনলাক নেকি
ভিনন্দুৱে আনিছিল বোলে দিনতে মোৱা মাছ আৰু ভাঙন মাছ মৰা খিনিবোলে দিনত বাচি চাচি খাইছি তাৰ পিছত ভাঙন খিনি দাদাইবলৈ বাছি দিছি এতিয়া ভাজি আছে গন্ধ উলাগিছি
অহ
দেৰি হ'ল ইমান গৰম আৰু গোন্ধ ওলাবই
উম অ' তই যাওঁতে সৰুমামীহঁত আছিল নে ঘৰত দেখা পাইছিলি না তালা মাৰা আছিল নেকি ঘৰত
উ নাই নেকি মই এইফালে চোৱাই নহল আছে কি জানি দেউতা মাৰা নাই কি জানি।
আহ সিহঁতৰ আপি গেল নেকি?
ভিনদেক গেছি বিশ তাৰিখে গেছি হব। ভিনদেউ নামি অ।
আহায় নাই দেখোন।
কিবা কৰে গা ধুব বোলে কাপোৰ চাপ চেঞ্জ কৰি আহিব গৰমত লং পেন্ট পিন্ধি থাকব নৰে।
দেৰিকে কে আহিব চাগে অলপ জিৰে চিৰে কেনে
উম।
আহঁতে ঠাণ্ডা পানী এক বটল এটা লৈ আহিবা পাৰিলি হয় ফ্ৰিজৰ।
নাই ফ্ৰিজত বটল এটাই আছে এটা বাইদেউহঁতৰ ঘৰ সিদিনাখনে আনি কেনে বটলটো নিয়া নহ'ল আৰু দুটা আছিল এটা কালি বৰফ ওলাম বুলি বটলটো কোবাওতে ফাটি থাকিল বটলটো এতিয়া এটাই আছে এই বটল মই হম
আজি আমাৰ ঘৰৰ পৰা দুটা বটল লৈ যাবি এ
ফ্ৰিজত বোলে প্লাষ্টিকৰ বটল থবা নালগে। ভিদেউৰে মোক গালি পাছে কৈছি ফ্ৰিজৰ বটল প্লাষ্টিকৰ বটল নহয় গ্লাছ গ্লাছৰ বটল থাব লাগে এই মই বিশালত এইবাৰ গ্লাছৰ বটল লৈ আহিম ৰ ফ্ৰিজত
উম চব মানুহ থয়
মোক কৈছি ফ্ৰিজত প্লাষ্টিকৰ বটল থলি সেইটো মানে কি খাই বেমাৰ হয়। বোলে কেনচাৰ হয় বোলে। বেছি মানে পুৰণা হৈ গিলি আৰু আমাৰ এইকেইটা বটল পুৰণাই হৈছে মটামুটি।
অ।
এ নতুন বট টল হ'লে এতিয়া বেলেগ কথা কিন্তু গ্লাছৰ বটলটো বেছি ভাল। মোৰ আকৌ ভয় লাগে গ্লাছৰ বট অ মোৰ নেটো ইমান নাই না
অ মোৰো নেটটো নহয় আহিছিলো দেখোন
মোৰো শ্ল মা মা মানে নেট নাই অ বেছি মই গ্লাছৰ বটল ফ্ৰিজত চবাত ভয় লাগ ফাটি যাব বুলি তোমাৰ বৰফ হৈ থাকে যি চব।
থলি একো নহয় প্লাষ্টিকত থয়ে মানুহ কোনে কৈছে নথয় বুলি।
হলেও ন যোন সলাই থাকিব লাগে আমাৰ সেনেকে খলোৱা যোৱা নাই ন
ঠাণ্ডাৰ পানী চানী ঠাণ্ডা ঠাণ্ডা আনি কেনে তো ফ্ৰিজতে থব।
কালি ৰাতি উম বে সে বৰফ, মানে ভাঙি থাকোতে ভিদেউৰে গালি পাচি গিলাচত থৈ দি ভিত তো যদি ইমান খখ লাগে বৰফ চোবোৱা
সেই কৰিবি না আইচ ক্ৰীম আইচ ক্ৰীম বনাবিচে আৰু যোৱাবাৰো নিচ না এইবাৰো,
বনাই ন এতিয়া, এনেই খাবৰ কাৰণে তাত খোৱা বাানৰা চবজি লাগি আছে সেইকাৰনেে বনোৱা নাই
কেতিয়াবা খালি হঠাৎ খালি একো নহয় নহয় আৰু তাতে ঘৰত বনোৱাটো, চকলেট গাখীৰ বাদাম এইবিলাক চকলেট গাখীৰ বাদাম এইবিলাক দি কেনে বনাবা বনাবি একদিন
বনাম ৰ।
উম
এ সে আনিবা লাগিব চ আইচক্ৰীম বনোৱা সেই কিনিবা পাৰি নহয়।
অ সেই হেৰিটো পায়তো গিলাচটো যে তা
উম
গোল টাইপ পুতিল এই যিকোনো গিলাচত বনালেও হয় সেই গ্লাছৰ সেই হেৰিটো আইনাৰ গ্লাছত বনাব পাৰি এ সৰু
উম।
আৰু এটা সেই কিবা পিত পিতালৰ ন কয় ন কি কয়? এটা সেই পাই নহয়। সেয়া আনিব পাৰি।
এই অনলাইনতে অৰ্ডাৰ দিম ৰ আইচক্ৰীম বনোৱা সেই চেব অ চেব হৈ থাকা এই হেৰি পায় না। আইচক্ৰীমৰ।
মইও তাকে মই ভাবিছো এই কেকৰ সেই অভেন কেক চেক বনাই অভেন এটা আনিম ৰ।
উম।
খাবা চাবা ইচ্ছা যায় কেতিয়াবা আৰু এই বাৰ্থডে চাৰ্থডেটো এনেকে বনাবাকলেকি কেতিয়াবা হঠাৎ লাগে অভেনটো।
উম। ঘৰত খাব কাৰণে কুকাৰতো বনাব পাৰি।
কুকাৰতো পাৰি চচপেনতো পাৰি পাৰি কিন্তু সেই আৰু ডাইৰেক্ট সেইটো অভেন ইটো হ'লি ভাল।
উম।
এ কোনো নাইও অহা নাই। আহিলি আৰু গম নাপাবি নেকি?
গাড়ী এখন দেখাৰ দৰে পালো এইমাত্ৰ।
আহিলি আৰু দেখা নাপাবি না আৰু ফোন নকৰিব না তোক।
পাহাৰতে আৰু গুচি গেলি চাবি তাবি লৈ গুচি
এটা কথাই বাৰে বাৰে কৈ থাকা?
কি আৰ কৰিবি সময়তো নাযায় না নহ'লি। হ হ
উপায় নাই দে আৰু পাগলৰ দৰে বকি আছো তই শুনি থাক।
আহ কাটা খেদাবি আৰু তই মোৰ ফোন,
কিয় যাব এ?
কি কয়,
অ মোৰ হৈছে মানে হেৰি নাই, বেলেঞ্চ কম আছে মোৰ সেইকাৰণে মানে কি ফাঁচি ফাচি আহি আছে। নেট মানে শ্ল' আছে। দিব যা ভেনিদেও এছ
কিয় নিদিব মোক দেই দেখোন।
তোক দিবা পাৰে মোক নেদে।
উম কেয়া নিদিব বা
দে মাইকী গুচি এতিয়া,
শুই আছে ৰ,
আহ
শুই আছে শুই
ঐ আহ দিব দেই এনতে চাহ
নিদে নেকি ছাৰ?
নেদ এেতে মাছ ভাজি আছে ৰ মাছ খোৱাব এনত চাহলৰ লগত।
বোলে মেডিকেলতৈ যাব লাগে বাইদেউ বোলে মেডিকেলত যাব একদিন লৈ যাবিয়েহত চবকে তই দে কোন চিনি ভাল হৈ যাবি
নাপাওঁ মই চিঙি
লৈ যাবি একদিন মেডিকেলত
চিনি নাপও মই
তে সিদিনাচোন গিটাৰৰ লগত গৈছিলি
আমি আমাৰ কাৰণে চিনি পাও
উম লৈ যাবি বাইৰেত একদিন
লৈ যাবি তই
নিবি তৰে বায়েৰে লৈ যাবিচোন একদিন
উম দে শুই থাক তেতিাহ'লে কান নাই দিবি
কামটো নাইে সেইকাৰণে ফোন কৰিলো তো
আহ
কি বুল
মহে কামৰি আছে বোলে লটোু টোপা কৰিলো বোলে মহে খাই
উম লেতেৰা মানুহ গা ক কামৰাবয় গা চা ধুবা লাগে সকাৰণে
অ
গছ জিলা লগাই দিবা দেই গছ জিলা লগে দিবা দিয়ে বোলো তেতিতয়া মহে নাখাব নলি থ ঙা চঙা দিবা দি অলপমান
বিছি ৰ দাদাই দিন তহৰ থঙ আ দিছেি
কিহ অথঙা
উ তো ত
উম আমাৰ এত যি ডাঙৰ ডাঙৰ মহ কতল
এই পছতিয়াৰ পাত দি কেনে ধঙা জ্বলে গছেি তথাপিতো মহ আছে জেঠীমা হাদৰ ফালৰ পৰা মহ' গিলা বাইদেউ হতৰালে হৈছেছিল ধুনীয়া
এতিয়া সিহঁতকো দি দিবা দি ঙা
দিব ৰস মাছটা যাওঁল
কি বাইদেউ তৰ কি মোৱা মাছ হে আনছে নেকি?
ভাগণ, মৰা
অ এ অকল মোৱা মাছতটো আমাক লাগিছিল ৰ পোৱাই নাই দেখোন বেপাৰী অনাই নাই
কিবা এটা নতুন ৰেচিপি এটা বনালা হয় বলে দাদাই
অ হেগিতয়াাবা
উম সি বোলে লোকেল ধাবাত খাই আহিছিল বোলে এটা ৰেচিপি একদলে কিবা এটা বেলেগ কে বনাই বলাই তাকে সি বনাম কৈ আছিল এতিয়া আহাই নাই দেখোন বেপাৰী। অকল মহ মাছৰ
উম
মিক্সটো আছে মিক্সটো নহয় কিবা কল বোলে তাক মোৱা মাছহে লাগে মাছ এনেকে কিবা আটা বনাব
উ
তাকে মৰা মাছ বেপাৰীক সুধি আছো বোলো মৰা মাছ
আমিও বহুত দিন খোৱা নাই মোৱা মাছ পাতত দি কেনে
অ সিদিনা আমাৰ সিদিনা আমাৰ মায়ে সেই যি মাছ দি ৰাখ আছিল জেঠীমায়ওজি লৈ গল আমাৰ ইাৰ পৰা কি মা তাকে ত কি কয়
হেই গমনাপাও
সেই মাছ কেইটাই আমাৰ মায় কলপাতত দিছিল সিদিনা।
নদীৰ মাছ স কেইটা কিবা এতিয়া হালধিৰ পাতত দিবা লাগে এতিয়া হালধিৰ পাত ওলাইছে হালধিৰ পাতত দিলে।
কলপাতত দি পেলাই কলপাতত দি কেনে সে কৰিছিল এ মুৱা মাছ নহয় সে কলপাতত দি কেনে পুৰা পুৰ্চি জুই ধৰি ইমান টেষ্টি লাগছ খাই।
মই এইবাৰ আনিলো সেই হালধিৰ পাতত দি কেনে পাতত দিম ৰ।
উম পাইছত আৰু সেইদিনাখন হেৰিও কৰিছিল না সেই সেই শেৱালি ফুলৰ পাত।
উম অ সিদিনাখানে জেঠি মাৰে মাছ নিছিল যি সেই মামনৰ খুুৰী মাকৰ পৰা পইচা লৈ কেনে নিছিল বোলে আজি ৰাতিপুৱা মোক নামনো ফুৰি মাকে ফোন মাৰি কেনে কৈছে সেইকাৰনে মোৰ খং উঠছে অ তোৰ পৰা বস্তু নাই অৰ তোৰ পৰা পইচা ল'ব লৈ কেনে ঘূৰে দিবা প হেৰি যায় মায়োৰে। সৰু মামীৰ সৰু মামীৰ দুইশ টকা লৈছিল বোলে আজি।
সিদি আাকছিল সিদিনাখনে আমাকো খুজিছিল মানে পইচাটো দিছিল। চুন্দি মাছৰ মই পিছত দিম দে সেংকে কৈছিল কিন্তু আমাৰ লগত পঞ্চাচ টকাই আছিল পইচাই নাই লগত সেইকাৰণে আমি নিদিলো পিছত বেপাৰী তোক তহতৰ ঘৰত লৈ যাবা গৈ
এ উ কোনটো বেপাৰী আহিছিল পেমা নেকি?
তাৰে পিছত আৰু অ মামণনৰ মাকক খুুৰী মাকক লগ পাই কেনে খুৰী মাকৰ পুৰা লৈ পেলাই এ বেপাৰীতোক দিছি তা বেপাৰীটো গুচি গৈছে। দিবা লাগে পইচাটো লৈ পেলাই তই হেই কৰিছা দে তে হ আঁ দেদে